অ কি কৰি আছা
এই আছো ৰবা এনে তুমি
অ মই এনেই আছো মে এতিয়া ৰাতি হল নহয় ভাবি আছো এতিয়া ভাত খাম অলপ পাছতে
অ মইো এতিয়াও ভাত খোৱা নাই নেকি মই মাত প্ৰ খাই উঠি নে
অ হৈ গ'ল কিহেৰে ভাত খাইছা
আজি মাংস তোমালোকৰ কি বনালে
মই চোৱাই নাই কিবা বনালে মই চাম যেতিয়া খাব যাম তেতিয়াহে গম পাম মই
আহ বাৰু তুমিতো এতিয়া চাগে এই নাই আহ মানে এনে আছ আৰু
হয় এনে আছো মানে পৰীক্ষা শে হ ন সেইকাৰণে
তেনেহলে মানে মোৰ কিছুমান মানে প্ৰশ্ন আছিলে মানে গম ম গম নাপাও ভালদৰে তোমাক সুধিব পাৰিম নেকি তুমি যদি গম পোৱা
সুধাচোন কি প্ৰশ্ন আছিলে মই চাব পাৰোনেে নাই
অ মোৰ মানে আছিল তোমাৰ সেই হাতেৰে বোৱা কাপোৰ মানে কি হয় তুমি গম পোৱা নে
অ হাতেৰে ব কাপোৰ সেইটো মানুে হ'ল তোমাৰ যিটো আমি তত তাঁতশালত বনাওঁ আমাৰ অসম শিপিনী বোৰে যে বনাই তাঁতশালত হাতেৰে সূতাৰে বৈ উলিওৱা কাপোৰ সেইবোৰ আৰু তোমাৰ মেচিনৰ নহয় কাৰণ মেচিনৰ তোমাৰ কি হয় সহায় নোলোৱাকৈ শিপিনী যেতিয়া নিজৰ হাতেৰে এডাল এডালকৈ সূতা গাঁঠিটো মেখেলা চাদৰ তাৰপিছত এইফালে গামোচা তাৰপিছত এইফালে তোমাৰ এৰী চাদৰ আদি তৈয়াৰ কৰে সেইবোৰ আৰু অসমৰ প্ৰতিঘ মানুহৰ ঘৰতে আগতে তাঁতশাল আছিলে কিন্তু এতিয়াৰ সময়ত কি হ'ল তোমাৰ এই তাঁতশালতটো প্ৰতিকূল ঘৰতে নোহোৱা হৈ গ'ল আমি গাঁৱৰ পিনে দেখা পাম কিছুমানৰ ঘৰতহে আছে আৰু যিসকলে মানে হাতেৰে বোৱাাই এই কাপোৰ বোৰ তৈয়াৰ কৰে আমাৰ অসমীয়া শিপিনী সকলে তেওঁলোকৰ ঘৰত পাবাাত মি তাত খালটোো
অ উম
আৰু এতিয়াও মানে বহু গাঁওত তোমাৰ অ মা জীয়ৰী সতে হাতেৰে কাপোৰ বোৱে সেইবোৰৰ পৰা দামো কিন্তু বেছি হয় এই হাতেৰে বোৱা কাপোৰৰ কাৰণ সেইবোৰত সময় থাকে তাৰ পাছত এইফালে তোমাৰ বহুত ধুনীয়াকৈ বহুত কষ্ট কৰি তোমাৰ সূত বোৰ উলিওৱা হয় এৰিী পাতৰ সূত তাৰপিছত এইফালে বহুত কিবা আছে, সেইবোৰে
আৰু এনেই তুমি জানা নেকি আমাৰ মানস ক'ত গৈছিলা তুমি?
অ' মই মানাসত মানে কলেজৰ প্ৰজেক্ট কাৰণে গৈছিলো, আমি তাতে চাৰ্ভে কৰিব। তেতিয়া মানে দেখা পাইছিলো আৰু বড়ো মানুহ কেইটা এনেই সূতা ওলাই কেনে বনাই যে
হয় অও', ধুনীয়া দেখোন মই তোমাক সুধিব বিচা চাৰিছিল অ', তাকেই যে আমাৰ অসমত হাতেৰে বোৱা কি কি কাপোৰ পোৱা যায়। তুমি জানা নেকি? নামবোৰ উ
কিয় ক'ব নোৱাৰিবা অসমত ক'ব গ'লে তোমাৰ মেখেলা -চাদৰ। মেখেলা -চাদৰ তাৰ পিছত তোমাৰ গামোচা, এৰি কাপোৰ, কাপোৰ, মুগাৰ কাপোৰ, পাটৰ কাপোৰ, আদি বহুত মানে এইখিনি মানে বিখ্যাত আৰু ইয়াৰ বাহিৰেও চাদৰ, আৰনাই, বিহুৱান, চেলেং কাপোৰ হাতেৰে বোৱা হয়। যেনেকে তোমাৰ শুৱালকুছি খন আছে ন? তাতে আমাৰ পাট মোগাৰ কাপোৰ গোটেই চিনাকি হৈ পৰিছে যে মানে শুৱালকুছিৰ কাপোৰ মানে মানে সকলোতকে ভাল এৰি আৰু তাতেটো গ গোটেইখিনি দোকানতো তাৰে পৰা কাপোৰবোৰে আহে। গুৱাহাটী মহানগৰটো তাৰ পৰা কাপোৰ বোৰ আহে। আৰু কাপোৰতে তোমাৰ অসমীয়াৰ জাপি ডিজাইন কৰা থাকে, আৰু ফুলো বনোৱা থাকে।
অহ'
আচ্ছা, মই মানে অ' তোমাক সুধিব বিচাৰিছোঁ? ছিলো এ মুগা কাপোৰ কিয় বিশেষ তুমি গ'ম পোৱা নে?
অ' মুগা কালৰ কাপোৰৰ বিষয়ে মই পঢ়িছিলোঁ। মই হয়, হয়, শুনা পাইছোঁ মই। যে মুগা কাপোৰৰ বিষয়ে মানে মই পঢ়িছিলো। কিতাপটো চাইছিলো, আৰু মই মোবাইলটো চালো কেইদিন মান আগতে। তে,
অ'
যে মুগা কাপোৰ আমাৰ অসমৰটো গৌৰৱ, কাৰণ মুগা তোমাৰ কি হয়। লেতাৰ পৰা ওলোৱা সূতাৰে এটা আ, কাপোৰ বোৱা হয়। ইয়াৰ ৰং তোমাৰ প্ৰাকৃতিক সোণালী, আৰু ই বহু মানে কি হয় বছৰ মানে নষ্ট নহয়, বহুত দিনলৈ থাকি যায়। বেলেগ কাপোৰৰ নিচি না নাইবা বেলেগ সূতাৰ নিচিনা নহয় বস্তুতটো, মুগা সূতাৰ দামো সেইকাৰণে বহুত বেছি। আৰু যিমানে ধোৱা যায় সিমানে উজ্জ্বল হয়, মুগা কাপোৰযোৰ আৰু মুগা কাপোৰ কি হয়। আমাৰ অসমতে পোৱা যায়। গতিকে, ইয়াৰ দাম সেইকাৰণে অতিকৈ বেছি, আৰু সবাহত তাৰপিছতে এইফালে মুগাৰ কি হয় মেখেলা চাদৰ পিন্ধিলে বৰ ধুনীয়া দেখি। আৰু সকলোৱে মানে কি হয় মুগাৰ মেখেলা-চাদৰে, এ, কিনিব বিচাৰে। আৰু সকলো সিপিনীয়ে এই অসমত এই মুগাৰ মেখেলা চাদৰটো বনাব নাজানে। বহুত যি সকল বোলে বহুত আগৰ পৰা বনাই আহি আছে। বহুত বিভিন্ন ধৰণৰ ডিজাইনে দি কেনে বহুত বিভিন্ন ধৰণে তেওঁলোকে জানে যে কেনেকৈ এইটো ব্যৱহাৰ কৰিব পাৰি কেনেকৈ এ তোমাৰ মুগাৰ এই লেটাৰ পৰা সেই সূতাটো তৈয়াৰ কৰিব লাগে। সেইবোৰৰ কামতো বহুত বৃদ্ধি হৈ যায় আৰু সময় বহুত লাগে। তেওঁলোকৰ কষ্ট বহুত হয় বহুত ঘন্টা ভৰি কেনে কৰাৰ পাছত কাম কৰাৰ পাছত, তেওঁলোকে এটা মেখেলা চাদৰ বন হ'ব পাৰে। সেইকাৰণে ইয়াৰ দামটোও বহুত বেছি হয় আৰু ই সেই কাৰণে আমাৰ অসমৰ কাৰণে বহুত বিশেষ আৰু।
অও।
হয়, আৰু মইতো এয়াও দেখিছো যে, আমাৰ অ' এতিয়া এতিয়া আমাৰ উন্নতিৰ লগে লগে কি হৈ আছে, আমাৰ অসমৰে এই মুগা চাদ, মুগাৰ এই মেখেলা চাদৰ, তাৰপিছত এইফালে তোমাৰ হাতেৰে সিপিনীয়ে বোৱা, মেখেলা চাদৰ বোৰ, আমাৰ গামোচা এতিয়া আমাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী কিয় ব্যৱহাৰ কৰি কেনে মানুহৰ আগত দেখুৱাইছে। বাহিৰৰ দেশত দেখুৱাইছে যে, আমাৰ অসমত, কি ধুনীয়া গ গৌৰৱ হয়, আমাৰ অসমৰ সংস্কৃতিতটো, বাহিৰলৈ গৈ আছে।
অ'আচ্ছা।
অ'আৰু মই সুধিব বিচাৰিছো, তোমাক যে এৰি কাপোৰৰ মানে উপকাৰবোৰ কি কি থাকে তুমি জানা নেকি?
অ', ইয়াৰ ওপৰত মই বাৰু অকমানকে গম পাওঁ। তোমাক সেইখিনি কল হা। মানে এৰী কাপোৰ হ'ল তোমাৰ এৰী-এৰীৰ যোনটো লেতাৰ সুতাৰে বোৱা হয়। অ', তুমি যেনেকে কলা ন লেটাৰ সূতাৰে কাপোৰ বোৱা হয় বুলি। কেনে মুগাৰ কাপোৰ এনেকে আৰু সূতাটো অ' লেতাৰ অ' সূতাৰে বোৱা হয়। ই জাৰত মানে গৰম দিয়ে আৰু। আমি ঠাণ্ডাৰ দিনত যদি মানে এনেকে পিন্ধো তেতিয়া আমাৰ গাত আমাৰ গৰম লাগে। আৰু গৰম দিনত পিন্ধিলে অ' ঠাণ্ডা দিয়ে। সকলো বতৰতে মানে কাপোৰযোৰ পিন্ধিব পাৰি আৰু এৰী কাপোৰ।
এই কাপোৰ বৰ কোমল আৰু শৰীৰৰ বাবেও আৰামদায়ক। বহুত বেছিয়ে মানে অ' কোমল হয় আৰু তোমাৰ মানে বহুতখিনিয়ে আমাক আৰাম দিয়ে। গৰমৰ দিনতো আমি আৰামদায়ক বা কোমল কাপোৰ পিন্ধিব বিচাৰো। যাতে আমাৰ গৰম নালাগে। ত' এৰি কাপোৰতটো মানে পিন্ধিলে আমাৰ মানে বহুতে ভাল লাগিব।
ত' ইয়াক সহজেও ধুব পাৰি। আৰু মানে তোমাৰ এলাৰজিও নহয়। কিছুমানৰ আ কাপোৰ পিন্ধিলে এলাৰ্জি হৈ যায় ন। কিছুমান কাপোৰৰ পৰা বা সুতাৰ পৰা সেনেকে এলাৰ্জি থাকে এলাৰ্জি হয়।
ত' তেনেকে মানে এৰি কাপোৰযোৰ পিন্ধিলে মানে এলাৰ্জি নহয়। আনকি মানে ল সৰু লৰা ছোৱালিৰোটো গাত স্কিনটো জোনটো ছাল হয় সেইটোতো বহুত মানে কোমল থাকে। বা সিহঁতৰ ভাল নাথাকে ন বহুত মানে চেনচিটিভ টাইপৰ হয় আৰু ত' সেইকাৰণে আ তেতিয়া মানে সিহঁতৰো যাতে পিন্ধিলে এলাৰ্জি যাতে নহয়। ত' সেইকাৰণে সেইখন কাপোৰ মানে বহুতে ভাল আৰু সৰু ল'ৰা ছো ছোৱালীও এই কাপোৰযোৰ পিন্ধিব পাৰে আৰু। উম।
ঠিকে কৈছা তুমি। এৰি কাপোৰযোৰ মই মানে আগতে মোৰো আছিলে। মই পিন্ধিছিলো এবাৰ দুবাৰ, চাৰ্টৰ নিচিনা আছিলে। তাৰ পাছত মানে কিবা হ'ল এই কাপোৰযোৰ মানে বেয়া হৈ গ'ল ছিঙা গ'ল। সেইকাৰণে আৰু তাৰ পিছৰ পৰা পিন্ধা বন্ধ কৰিলো মই। আৰু তুমি জানানে, হাতেৰে বোৱা এই কাপোৰৰ যে, ইয়াৰ দামটো মানে, বেছি হয়। আজিকালি মানে, বহুত মানুহে মই শুনিছো, যে ইমান দাম কিয় হৈছে মেখেলা চাদৰৰ। তাৰপিছত এইফালে তোমাৰ, এই সূতাৰ দাম কিয় ইমান বেছি হয়, হাত ৰে বোৱা বস্তু, হাতে বৰে বনোৱা আমাৰ, বস্তু বোৰৰ দাম ইমান বেছি। ঠিক কিয় হয় ন কাৰণ হ'ব তোমাৰ কাৰ চ এখনাম এখন মেখেলা চাদৰ কি হয় ববলৈ পোন্ধৰ দিনৰ পৰা তোমাৰ দুইমাহো লাগিব পাৰে। তাৰপিছত, এইফালে তোমাৰ মুগা তাৰপিছত পাটৰ খুটাও দামী হয়। বহুত দাম লয় সেইবোৰৰ আৰু প্ৰতি হয়, প্ৰতিডাল সূতা মানে কি হয় হাতেৰে গাঁঠি এ তোমাৰ ডিজাইনো বনোৱা হয়। এনেকৈ মেচিনৰ কাপোৰতকৈ বেছি দিন ঠিকে। গতিকে কষ্ট আৰু গুণ গুণাগুণৰ বাবে আছে তোমাৰ দামতটো বেছি হৈ যায় সেইবোৰ। সকল মানুহে বুজি নাপায় যে তোমাৰ হাতে ইমান কষ্টকে বনাইছে সেইটো কাপোৰযোৰৰ গুণ আছে সেইটো কাপোৰযোৰ কিমান ভাল হয়। আৰু কিমান দিন থাকিব সেইকাৰণে দামটো বেছি।
উম।
তুমি এনে জানা নেকি হাতে, অ' হ'বই। অ', মানে হাতেৰে বোৱা এই কাপোৰবোৰ মানে কেনেকৈ মানে চিনিব পাৰি যে এইটো কাপোৰযোৰ হাতেৰে বোৱা হৈছে?
হাতেৰে বোৱা কাপোৰ তোমাৰ ক'ব গ'লে দুয়োফালে একে ডিজাইনে থাকে। অ' মেচিনৰ কাপোৰ পিছফালে খু সূতা ওলাই থাকে আৰু হাতেৰে বোৱা কাপোৰ অলপ অমিল থাকিব পাৰে। কাৰণ মানুহৰ হাতেৰে বোৱা হয় মানে ডিজাইন টো তোমাৰ অকমান খেলি-মেলি থাকিব পাৰে কাৰণ মেচিনত বনোৱা আৰু হাতেৰে বনোৱাটো ছেম নহয়। শিপিনী সকলে বহুত কষ্টকে বনাই ন
উ কাপোৰ খন মানে ধৰিলে ওজন আৰু গধুৰ আৰু কোমল লাগে শিপিন শিপিনী নাম বা হাতৰ চিন থাকিলেও বুজব পাৰি যেনেকৈ তোমাৰ মেচিনত বলে বনালে যোনটো আমি মানে দেখা পোৱা যায় সেইটো, মানে চ কোমল থাকে আৰু ভিতৰৰ ফালেদি মানে সূতটো ওলোৱা থাকে আৰু যোনটো মানে শিপিনীসকল বনাই সিহঁতে মানে দুটা ফালে দে মানে একে হয় ওপৰেদি যদিও। মানে মানে কোমল থাকে বা দেখা পোৱাাতো ধুনীয়া ভিতৰৰ ফালেও তেনেকুৱা সূতা বোৰ ওলোৱা নহয়, মেচিনত বনোৱা হ'লে সুতাবোৰ ওলোৱা থাকে আমি তেনেক তেনেকেও মানে চিনি পাওঁ আৰু কোনযোৰ হাতেৰে বনোৱা হয় বা তোমাৰ মেচিনত বনোৱা হয়।
ঠিকে কৈছে, মই এতিাৰ পৰা মানে কাপোৰ কিনিলে আহ কোৱাচোন কোৱা, কোৱা।
অ' মই মানে কৈছিলো যে তুমি বাৰু। ইমানৰ সংস সংস্কৃতিৰ প্ৰধান।
অ' হয়, গামোচাটোতো আমাৰ সংস্কৃতিৰ প্ৰতীক ক'ব গ'লে আমাৰ গামোচাতে হয় অসমীয়া মানুহৰ মৰ সন্মান আৰু মৰমৰ চিন। বিহুত আমি ডাঙৰ বুঢ়া গামোচাৰে কি কৰো সেৱা জনোৱা হয়। অতিথিক আমি যদি আহে আমাৰ অতিথিক ঘৰলে আহে বা আমাৰ কিছুমান যদি ফাংচনলৈ আহে বা আমাৰ কিছুমান যদি এ তোমাৰ আঞ্চলিক অনুষ্ঠানলৈ আহে তেওঁলোকৰ গামোচা আদৰ কৰা হয়, এনেকুৱা গামোচাৰাৰ সন্মান জনোৱা হয়। আৰু বিহুৱানে কি হয় গামোচা পিন্ধি নাচে ই বগা কাপোৰত কি ৰঙা ফুলৰ আহ পাৰেৰে বোৱা হয়, ইমান ধুনীয়াকৈ বৱে তাতে কি ধুনীয়া ধুনীয়া তোমাৰ এ ডিজাইন থাকে আমাৰ অসম জাপি অঁকা থাকে, আমাৰ এ তাৰ পিছত গড় ৰকা হয়, সেইবোৰ সকলো আছে আৰু গামোচা নোহোৱাকৈ অস অসমীয়া উৎসৱ সম্পূৰ্ণই হ'ব নোৱাৰে, সেইকাৰণে আমাৰ গামোচাটো অসমৰ অসম সংস্কৃতি সংস্কৃতিৰ তোমাৰ এটা প্ৰতীক আৰু অসমৰ এইটো এটা গৌৰৱ। হয়।
ঠিকে কৈছা তুমি। দিয়া মই তোমাৰ পৰা বহুত খিনিয়ে গম পালো, অ', তোমাক মানে এতিয়া ফোন কৰি ভালে হ'ল মানে মই ভাবি আছিলো ও তেতিয়া কেনে
অ'
আহ কোনেবা ক ক'ব পাৰে তোমাৰ পাৰে কয় ধন্যবাদ হা কৈ দিয়াৰ কাৰণে
ঠিক আছে, দিয়া হয়, হয়, ঠিক আছে।